কোৱা।
কোৱা কোৱা ফোনটো কিয় কাটি দিলি
এ ফোনটো ৰবা কাটা হৈ গ'ল মানে কিবা নেটৱৰ্ক ইছু আছিলে।
অ উম কি কৈ আছিলা তুমি
এ' সেইটোৱে মানে কৈছিলো তোমাৰ মানে হোষ্টেলৰ খানাটো খাই খাই মানে একদম বহুত ফাল্টু লাগে আৰু গম পাইছা। সেইকাৰণে মানে মই সেইকাৰণে মানে মই আজি তোমাৰ সেই খাবলে আহিলো মানে আমাৰ এইয়াতে বদৌচা হোটেল এটাত
অ ক'ত পঢ়ি আছা তুমি চি আই টিত না
অ অ মই চি আই টিতে পঢ়ি আছো বাৰু।
অ' মানে কেনেকুৱা দেখাত আৰু কেনেকুৱা হয়
সেইটো মানে ভালে আৰু কমাৰ কমাইছে মানে তিনিশ এককাৰত আছে তোমাৰ আৰু
অ' নহয় নহয়। বদৌচা কথা কোৱা নাই মই মানে মেছৰ খানটো কেনেকুৱা ন
তোমাৰ কলেজৰ কথা কৈ আছা মানে আমাৰ কলেজটো কেনেকুৱা
অ' কলেজটো কবা আগত মেচটো কৈ লোৱা।
এ'মেচটো তোমাৰ আৰু মানে চোৱা কৈ আছো মই মানে মেচটো হ'ল তোমাৰ কি আহ' আমি যোনটো খানা খাওঁ ঠিকে মানে যদি তুমি প্ৰথম প্ৰথম যেতিয়া তুমি খানাটো খাবা নোৱাৰিছ
অ অ
সেইটো অকমান ভালে লাগিব হা অকমান মানে তোমাৰ লাগিব যে ঠিকে আছে দিয়া। ভালে খিনি অকমান মানে ঘৰৰ নিচিনা খানা নোপোৱা তাতচে অলপমান বেয়াহে পাবা কিন্তু খোৱাটো হৈ যায় আৰু।
অ' এতিয়া বোলে ভাল কৰিছে
উম' এতিয়া ভাল কৰিছে বাৰু তোমাক কৈ আছো শুনা না
উম
এ' মানে কি হ'ল এতিয়া তুমি ভাবি লোৱা এসপ্তাহ মান খাইছা তুমি এসপ্তাহ তোমাৰ ঠিকে লাগিল এতিয়া যদি একমাহ খাইছা এক একমাহ যদি খোৱা তুমি একমাহ পিছত তোমাৰ মানে এনেকুৱা লাগিব যে কি খানা খাইছ মানে একে খানা তুমি খাই খাই খাই খাই খাই খাই মানে একদম মানে একদম বৰ হৈ যাও হয় নে নহয় মানে বস্তুটো সেইটো আৰু।
অ মু মুখৰ স্বাদো বেয়া হৈ যায় না।
মুখৰ সোৱাদটোও বেয়া হৈ যায় আৰু মানে মোৰটো এনেকুৱা হৈছে তোমাৰ মানে মোক খালেও তোমাৰ মই ঘৰ যাও যাও লাগি থাকে মই ঘৰ যাই কিনে মোৰ খানাটো খাওঁ ভালকে খাওঁ। এ এতিয়া তোমাৰ বৰ্তমান আগত আগত তোমাৰ কিমান ছয় হেজাৰ মান আছিল নেকি মেচ ফিচ। এতিয়া পোন্ধৰ হাজাৰ টকা কৰি দিলে হা, সেইটোতো অ', সেইটো সেই। তে বাঢ়িছে। এই মানে আগৰ পৰাতো অকমান ভালেই, মই ক'বা পাৰো অকনমান ভাল ঠিক আছে।
উম অকণমান মানে খাবা নিচিনা।
খাওঁ আৰু, তথাপিও কিন্তু সেইটো ইমান মোক লাইক বৰ্থিত লগা নাই গম পাইছা।
অ', হ'ব।
সেইটোয়ে মানে মানে।
নাই, তোমাক লাগি আছে তুমি এনে পইচাটো দিছা না?
এনে পইচা মই দি আছো, পইচাটো মানে আৰু নাই দিয়ে বাৰু, মাংস চাংস দিয়ে, কিন্তু মাংস।
অ' সেইটোতো মই জানো কিন্তু মই। তুমি মানে কালি মোক ফটো পঠাইছিলা, মই চাইছো, ইয়াৰ মানে মে বেয়া আছিল মাংস।
এ এইটোৱেতো, মানে। পায় নি, পুৰা পানী পানী, একদম পানীত তোমাৰ তেলটো মানে সেইটো। খাতুৰি আছে, সেনেকুৱা হেন লাগে ন অলপমান।
অ', সেইটোৱে, মই এই মই ভাবিছো কি এই কি এইটো, ইমান মানে পানী দিছে।
উম', এ কি ক'বা আৰু হেনে হেনে আৰু মানে। আমাক চলিবতো লাগিবই না, এতিয়া বৰ্তমান আৰু দুই বছৰ আছে। এ দুই বছৰ আছে, আৰু দুই বছৰ সেই। কিবাকে আৰু চলিব লাগিব, তাৰপিছততো কিবা। ত' চাকৰি নহ'লেও আৰু ঘৰততো কিবা ভাল তাতো খাব পাৰিলে আৰু না। এতিয়া আগত আৰু চাই আছো, এনে তুমি কি ভাবিছা আৰু মানে? কলেজতো শেষ হোৱাৰ পিছত কি কৰিবা তুমি?
জবৰ ভাবি আছো জব কৰিবা ভাবি আছো মই।
এতিয়া কি হত মানে চাকৰি কি কৰিবা?
এফ চি আই। ভাবি আছো এফ চি আইত, মানে একজাম বোৰ ক্লিয়াৰ কৰিব লাগিব, তাৰ পিছতহে।
অ', এফ চি আই ত কিন্তু এবাৰ ময়ো ভাব, ময়ো চাইছো মানে, বহুত বে। কেইটা ওলাই আছে গম পাইছা, তুমিতো এ। হয় না মানে, তুমি তালে যাব পাৰা মানে।
মানে সেইটো ইমান ইজিও নহয় না, এইটো মানে গভমেণ্ট এক্জামটো ক্ৰেক কৰিব লাগে, তাৰ পিছত হে পাবা।
সহজটো নহয় এ, এইটো বাৰু মই বুজিছো। মানে সেইটোয়ে মানে।
মানে এনে তোমাৰ দেউতাও আছে ন, তাতে যব কৰি আছে, এইটো মানে। কেনেকা গ'লে সি?
এ তেওঁৰ মানে আৰু আছে, মানে তেওঁৰ মানে। অ', আমাৰ ককাৰ মানে পৰিয়ালৰো মানুহ আছিল, তোমাৰ সেই তাৰে মানে জব। অ', জবটো এ লৈছে, গম পাইছা?
অ', সেইটোৱে, মানে কিবা আইডিয়া ল'ব পাৰো তোমাৰ দেউতাৰ পৰা মই।
সেইটোৱে লগাবা আৰু মানে কথা পাতি লবা আৰু ধুনীয়াকে কেনেকে কি কৰিব লাগে।
কিন্তু তুমিতো জানাই, এফ চি আই ভালে হয়। মানে তোমাৰ দেউতা কৰি আছে, তোমাক মানে ইমান। পুৰা চবে দেখি আছে।
সেইটোয়ে সেইটোয়ে, মানে ভাল হয় বাৰু, মানে তাতে তোমাৰ। কি মানে, মানে সেই সেটো, তোমাৰ কিবা চেট্ৰেল গভৰ্মেণ্ট। ত, আহি যায় গম পাইছা, আৰু তোমাৰ চেণ্ট্ৰেল গৱৰ্ণমেণ্ট মানে চেন্ট্ৰেল গৱৰ্ণমেণ্ট ত, তোমাৰ বহুত কেইটা ফেচিলিটিজবোৰ পাই যায়। যেনেকে আমি পাই আছো বাৰু, এনে কিবা মানে যোনেও নহওঁক। যোনেও মানে নাগৰিক যদি কাম কৰি আছে তাতে, তেওঁ লাইক তোমাৰ সেই বছৰে, বছৰে তোমাৰ বহুত মানে বহুত কিবা- কিবি পাই পইচা, গম পাইছা।
অ, সেইটোৱে ষ্টাইপিংটো পায় না?
ষ্টাইপেন বুলিয়ও ক'ব নোৱাৰি, তোমাৰ যেনেকে তোমাৰ ভাব ভাবি লোৱা ইংৰাজীত এটা শব্দ আছে, এলয়েন্ঞ্চ বুলি। এলেঞ্চ তোমাৰ পায়, এলেঞ্চ পায় আৰু তোমাৰ পি, এফ, ত জমা হয়। অ, আৰু তোমাৰ সেই মেডিকেল ফ্ৰী হৈ যায়, তোমাৰ গম পাইছা।
তাৰ আৰু কি লাগে আৰ
তে, মেডিকেল, মেডিকেল তোমাৰ ফ্ৰ্ৰী হৈ যাব, আৰু জিঅ তোমাৰ যিয়ে তোমাৰ যিয়ে হ'ওক। তোমাৰ মানে চব, চব মানে ফ্ৰীতে হৈ যাব, তোমাৰ এই
অ, কোৱাটাৰ পোৱা যায় নে, তাত থাকিব কাৰণে কোৱাটাৰ পোৱা যায় নে?
উম, কোৱাটাৰ পায়, কিন্তু আমাৰ দেউতাই তক, তাতে থাকিব বিচাৰে নাই কাৰণ
উম, অ, তোমাৰতো নিজৰ ঘৰে আছে না, গুৱাহাটীত তোমাৰতো নিজৰে ঘৰে আছে। গুৱাহাটীত, এনে তোমাৰ দেউতা ক'ত, গুৱাহাটীত থাকে নে, বাহিৰতে।
নে আমাৰ দেউতা মানে, গুৱাহাটীত নাথাকে ৰ'বা, তাৰ মানে তেওঁৰ ট্ৰান্সফাৰ হৈছিল আমাৰ গুৱাহা তেতিয়া জব আছিল। উম, হম, তেওঁ মানে তেওঁ ট্ৰান্সফাৰ হৈছে, তোমাৰ হোজাই।
অ, হৈ, যায় হেই
ত, তাতে মানে তেওঁ থাকে আৰু ৰুম লৈয়ে থাকে। অকলে আৰু তাৰ লগৰ গীত এটাও আছে চবে, মিলি মানে থাকে আৰু একে ৰুমত গম পাইছা। নাই এতিয়া বৰ্তমানতো মই ক'তো যোৱাই নাই, দেউতাক মই মানে হোজাই যোৱাই নাই। তেতিয়ালৈ গম, পাইছা।
আজি লোকে, যোৱাই নাই তুমি?
নাই, নাই, মই ভাবি আছো, মানে তাতে যোৱাত।
উম, যাবা লাগে, একবাৰ যাব লাগে, তোমাৰ দেউতাই কৰি আছি ইমান বছৰৰ পৰা তাতে।
উম, তোমাৰ যোৱাতটো তোমাৰ ছয়, সাত বছৰ মান, হৈছেে চাগে।
কেতিয়াবা যাবা লাগে।
কৰণাৰ কৰণা নাই, কৰণাৰ আগত নাই, কৰণাৰ খতম হোৱাৰ পিছতে গৈছে।
অ, এনে ঘৰত আহি থাকে নেকি? তো, মাজ মানে, গুৱাহাটি অ, সপ্তাহে সপ্তাহে আহে, না। তেনেহ'লে ভালে তুমি সেইটো ভালে, আহিবা লাগে।
উম,
এ, আহিবা লাগিছিল তুমিতো হোষ্টেলতে থাকা। তেনে হ'লে ঘৰত কোন, কোন আছে এতিয়া?
এনে ঘৰত আমাৰ আছে আৰু মা-দেউতা আছে, আম
নহয় দেউতাতো যেনেকে তোমাৰ দেউতাতো বাহিৰত থাকে ন, বাহিৰত জব কৰে তুমি ইয়াতে পঢ়ি আছা মানে এনে, কোন থাকে মানে? ঘৰতে মানে, উম, উম, বেছিভাগ টাইম কোন থাকে?
ঘৰত মানে মা থাকে আৰু, মা ভন্টি ভাইটি।
অ', মা ভণ্টি ভাইটি।
উম।
আৰু তোমাৰ আইতাটো নাই?
আইতাটো নাই আৰু।
অ', সেইটোতো মই গম পাইছিলো কিয় কি মানুহ হ'ল।
উম, সেইটোয়ে। আৰু বাকী সেই কি কয় অ', অ', গম পাইছো। বাকী আৰু সেই তুমি নকলাই চোন মানে কি কৰিবা মানে এফ চি আই তোয়েতে কাম কৰিবা নে কি?
আ, এইটো মই ভাব বেলেগ আৰু ভাবিছোঁ আৰু কিবা আমোল উমোল আছে না তাতে মানে ট্ৰেণ্ডাৰটো ট্ৰাই কৰিম।
তেনে মানে তুমি এইটো এটা কাম কৰিব পাৰা না, কলেজৰ পৰা ডাইৰেক্ প্লেচমেনটো তোমাৰ ওলাই, তুমি কৰিব পাৰা দেখোন।
কি দি?
প্লেচমেন্ট আছে কলেজত প্লেচমেট ওলা
অ', কলেজত প্লেচমেনটো আছে উম, সেইটোতো আছে। কিন্তু সেইটোতাও তোমাক চি জি পি এটো মেইনটেইন কৰিব লাগে না, আৰু মোৰ চি জি পিয়েটো মানে মোৰ ছিক্স পইন্ট এইট, ছিক্স পইন্ট চছেভেন ফাইভ এনেকুৱা আছে।
হয় নেকি?
সেইটো কম আছে।
অ', আৰু তোমাৰ বেকো আছিল নেকি চাগে?
বেগ আছিল এইটো ক্লিয়াৰ হ'ল চাপ্লিমেণ্ট দি।
অ', ক্লিয়াৰ হলে নেকি?
উম, এইটো এটা চাবজেক্ট তো লাগিছিলে মই মানে এটা আমাৰ টিচাৰটো ভাল নহয় এই চাবজেক্টৰ। মেকানিক্স কৰি, মেকানিক্স কৰি চাবজেক্টো আছে। সেইটো ইয়াৰ সি মানে এই তো চাৰ্ট আছে মানে। সি লৈয়েই ই মানে ভালকে মানে বুজাব নোৱাৰে আমাক। কি সি মানে ব্লেকবৰ্ড কি কি লিখি নিজেও বুজিব নোৱাৰে।
অ'।
কি কি কৰি থাকে, আমি কিবা সুধিলে কৈ দিব চবকে বেক লগাই দিম, চবকে বেক লগাই দিম এটাই কথা
অ', হৈছিলো আমাৰো সেই মানে কি
নাইটো নাক
অ', অ', আমাৰো সেই শিক্ষকটো আছিল মানে আমাকো পঢ়াইছিল।
শিক্ষকটো আমাক মানে কি আমাৰ মানে, কিমান ছেকেণ্ড চেমৰ আছ্ ছিল আমাৰ লগত, থাৰ্ড ছেমত আছিল, ফৰ্ড ছেমত আছিল, মোৰ ছেকেণ্ড চেম মানে ইয়াৰ মই ছেকেণ্ড ছেমত ক্লিয়াৰ কৰিছো যেনেতেনে, থাৰ্ড চেমিষ্টাৰো যেনেতেনে ক্লিয়াৰ কৰিছোঁ। এই ফৰ্থ চেমিষ্টাৰটো আহি অলপমান টান কৰি দিছে কুৱেশচন পেপাৰটো, কে মানে ক্লিয়াৰ কৰিব পৰা নাই, সেইটোৱে। সেইটোৱেটো ক্লিয়াৰ হৈ যাব এতিয়া এতিয়াতো মই চাপ্লিমেণ্টটো ভালকে দিছো, এইটো এইটো চাও কি কেনেকুৱা হয়। মানে মোক বেছি নালাগে যেনে তেনে পাছ কৰাই দিলে হ'ল ছাৰ।
টো হৈ যাবা ৰবা পাচটো তোমাৰ সে নহয় আৰু।
তোমাৰ মোক বেছ লাগে নহয় ত্ৰিশ মাৰ্ক্স আহিলে যেনে তেনে হ'ল। লাগিলে মই ডি ডি গ্ৰেড পাওঁ। সেইটো আৰু কোনো বেগ নাই এটাই আছে মানে। সেইটো মানে ক্লিয়াৰ হৈ হৈ যাব মোক লাগি আছে, মই মানে যেনেকে মই দিছো না।
হুম হুম হুম।
ত্ৰিশ মান আহি যাব আৰু কি তাৰে পিছত এই এ কি হ'ল না এইটো এছাৰ ইণ্টাৰনেল এক্সটাৰনেল এৰহে সেইটো মিলাই পাছ হ'লে হ'ল যেনে তেনে।
এইটো‌ হৈ যাবা ৰ'বা এইটো কথা নাই প্লাছ ফৰ্ড
তোমাৰ তোমাৰতো লগা নাই তোমাৰতো আগতে আছিল না ফাৰ্ষ্ট ছেমত?
এ মোৰ এটাই আছিল বাৰু সেইটো হৈ গেল আৰু।
অ সেইটো হে গ'ল না এইটো এফে লাগিছিল না তোমাৰ এইটো।
এই এফেটো নালাগিলে মইতো পাচে হৈ গলো হয় গম পাইছা!
তুমিতো নিজৰ কাৰণে লগাইছা সেই এফেটো।
নিজেৰ কাৰণে কি আৰু তোমাৰ চোৱা নাই এতিয়া ফাৰ্ষ্ট চেমিষ্টাৰ আছিল ন।
উম ফাৰ্ষ্ট চেমিষ্টাৰ আছে তুমি ইমান মানে ঢিলা দিছিলা।
মানে নতুন নতুন আহিছিলো আৰু মানে অলপ জচ ফূৰ তি আছিল আৰু গম পাইছা নে নাই? সেইটো সেই সেই টো কাৰণে মানে মোৰ নিজকে আৰু
মোক তোমাক কৈছিলো মানে যাওঁ যাওঁ বলা যাওঁ তুমি কৈছা নে নাযাও তুমি যাওঁ।
অ তুমিতো মোৰ ৰুমৰ ওচৰতে আছিলা ৰুমটো।
তে আছিলো মানে আছিলো মানে অপজিত তোমাৰ ৰুমৰ অপজিত চাইডত আছিলো।
এই কি কৰিবা এতিয়া মানে এই মানে শিক্ষাটো পাই গ'লো আৰু গম পাইছা নে? মানে এতিয়া মানে সেই নলগা আৰু।
সেইটো সেইটো‌ৱে ভালকে পঢ়িবা আৰু, ময়ো এইবাৰ ভাল এইবা এইবাৰ দিম ভালকে পঢ়িম।
উম পঢ়া আৰু এই দুই বছৰে আছে ভালকে চাকৰি লোৱা আৰু। গম পাইছা?
এইটোৱে বেচিকটো ক্লিয়াৰ কৰিব লাগিব পাছত মান পোৰা মানে ভালকে পঢ়ি আছোঁ মই মানে, ব্ৰাঞ্চত কি কি হয় যেনেকে এতিয়া আমাক প্ৰপাৰটি মিল্ক দুধ মানে গাখীৰৰ প্ৰপাৰ্টি পঢ়াই আছে যেনেকে তুমি চোৱা যেনে গাখীৰৰ লেক্টোচ প্ৰেজেন্ট হয়।
উম।
এইগোলে মানে পঢ়ি আছোঁ আৰ যেনে তেনে।
এই একো নাই হৈ যাব আৰু এইগিলা ভাবি ইমান লাভ নাই ঠিক আছে ভালকে বাচ জাষ্ট পঢ়ি থাকা আৰু চাকৰিৰ মাথা মাৰি থাকা তুমি আৰু। মানে তুমি চাই থাকা আৰু মানে কি কয় তোমাৰ গুগল চুগলত মানে অলপ গুৰুত -ত্ব দি থাকা মান চাই থাকা কি কি আছে কেনেকুৱা কি ভেকে ভেকেঞ্চি ওলাই আছে বুজিছা?
উম বুজিছো বুজিছো।
ত সেইগিলা কৰিলে মানে তোমাৰ হৈ যায় আৰু।
উম হম সেইটোৱে চাই আছো মই ৱেবচাইটত চাই থাকো। কিবা এই গভৰমেণ্ট জবৰ কাৰণে। অকমৰ পৰ্টেল আহে উম ঠিক আছে
বুইছে
অ বুজিছো হব তেনেহ'লে বাৰু দিয়া
ঠিক আছে পিছত কথা পাতিম